হেল্ল' কি কৰিছা? শুনিছো। শুনিছো। তুমি শুনিছা নে?
ছো।
কি কৰিছ?
এয়া এনেই বহি আছো। কাম বন কৰি আজৰি হৈ।
ভাত খালা নাই?
ভাত খালো। বেছি টাইম হোৱা নাই। তোমালোকে খালা নাই?
খোৱা বনাই হে থোৱা আছে। ইমান গৰম উঠিছে খাবলে মন যোৱা নাই।
কেলে ইমান দেৰি খোৱা নাই?
সেই আকৌ ৰাতিপুৱা পা কামকে কৰি আছো। আজৰি হোৱা নাই।
এই ৰাতিপুৱা কিবা খালা নাই?
নাই খোৱা চাহপানী।
চাহ তিনিবাৰ মান খালো। চাহ হৈ থাকিলে মোৰ দিনটো চলি যায় আৰু
গাখী অ' চাহ নে লাল চাহ?
খাব নোৱাৰ লাল চাহ, মোৰ গাখীঅ আগতে গাখী অ চাহ প্ৰতি ভাল। পাওঁ আজিকালি মই বেয়া পাওঁ গাখীঅ চাহ।
তোমালোক গাখীৰ নাই নহয় হ'বলা? উম্।
আমা ঘৰলে কেতিয়া আহিবা?
তাকে যাম। মানে এইকেইদিন যাবলৈ সেই মাহত পথাৰলৈ গুচি যায় যে।
অ -অ গম পাই আছো বাৰু এই
গোটেই কাম বোৰ কৰিব লগীয়া হয় তাতে দোকান, আমাৰ দোকানখন এৰিব নোৱাৰি যে। অ 'মা হতে আহিছে হ'বলা দি
ইমান ৰ'দ দিছে আজি কেনেকে ৰুইছ অ?
এদৱা হে দিছিলে আজি।
তথাপিতো ইমান ৰ'দত, আজি ৰ'দটো বৰ ক কাৰাকে দিছে।
পাছফালে টিপি দে।
ভাত কিহে খালে?
ভাত মাটি মাহৰ আঞ্জা আছিলে তাৰপা ভাত কেলা আলু ভাজি। তোমালোকৰ ভাত কোনে বনালে?
আধা মায়ে বনালে আধা দিতা বনালে।
মাই বনাব পৰা হৈছে নি?
উ উপায় নহলেতো বনাবই লাগিব। মানে মা দেতাই। এই দেতা যে আউ দুইটাৰ সমানে পৰিছে একেলগে কালি এটাক মেডিচেন আনি। দিছো এটাক চেলাইন দিছো।
আকৌ কা কি' হল?
দেদা দুৰ্বল ভাত পানী খাবলৈ মন নকৰে বিচনাপা উঠিবলৈ মন নকৰা হ'ল।
উম।
তাৰ পাছতে কালি মেডিকেললৈ নিলো মানে কালি ফুলনি থানৈ গৈছিলো ফুলনি থান। পা আহোতে মানে মোৰ মনতে ভাবি আছো মা লে মেডিচিন লৈ আহিম। বোলো দেউতাকো চেলাইন এটা দি দিও নেকি অকন মানে ভাল পায় বা। শক্তি আহে বা তাৰপিছত আকৌ মেডিকেল লে দেখাব আকৌ ঘৰলৈ আহি আকৌ মেডিকেল গৈছো। মেডিকেলৰ লগত ডক্তৰে লিখা দিয়াৰ পিছত ফাৰ্মাচিত লবলে ভাল। তাৰ পাছত যি মেডিকেলৰ পৰা সেয়া আহে মেডিচেনো ললো আকৌ হেই। লাইনো ললো।
উম্।
লৈ পেলাই কালি চেলাই লৈছো চাৰে দশটালৈকে চেলাই নি খাইছে তাৰপাছত ৰাতিপুৱা দেখিছো বাচন ধুই আছে।
দেটাই নে, পাইছে?
উম উম চকুয়ে চাই থাকিব নোৱাৰে আকৌ।
কাম চাই থাকিব নাই আ।
কিবা ভাজি দেতাই বনালে মায়ে এতিয়া দালি বনালে। ভাত মায়ে বনালে মই কাপোৰ এখোপা আছিলে সেয়া ধুলো। এইবোৰ ঘৰ চৰ সাৰিলো, পানী ধৰিলো সেইয়াই।
ভাতকিটা খাই লোৱা আকৌ।
খাম খাম এ মানে মই চৰবত এগিলাছ খাই দিলো অকনমান সময় বহিছিলো মানে কি হল কাৰেণ্টটো গুচি গৈছিলে মটৰত পানী ধৰি। -ৰিবলে
অ'
এ সেইটো কাৰণে মই বহি দিছো এতিয়া চৰবত এগিলাছ খালো সেইটো কাৰণে, অ পুৰণা ঘৰতে মটৰ আছিলে নহয়। তাৰপিছত মটৰটো উঠা অনা নাই মানে আকৌ চেঞ্জ কৰি দিলে আকৌ পানীটো বেয়া ওলাব পাৰে যে।
অ
ম খান্দিলে সেইটো কাৰণে অকল চুইচটোয়ে ৱায়াৰডাল মানে আমাৰ মিটাৰত লগাই ললো আৰু।
অ অ
মট নকৰে চুইচটো আমাৰ ইয়াতহে আছে। চুইচটো আমাৰ ইয়াতহে আছে।
ইউজ কৰা
কুঁৱাটো ৰাজহুৱা আকৌ সেইটোত কি কথা আছে সিহঁতৰ চিনটেক্সৰ পানী আমি ব্যৱহাৰ নকৰোঁ ন। সিহঁতৰ চিন চিনটেক্স আনি তাত মানে হেৰি কঢ়িয়াই যে গভমেন্টৰ পা যে যিটো ৱাটাৰ চাপ্লাইত দিয়ে যে সেইটো পানীতো মানে সিহঁতে হেৰিত ষ্টক ষ্টক কৰে মানে চিনটেক্সত সেইটো পানী আমি ইউজ নকৰো ন কাৰণ আমি পানী কঢ়িয়াও নিদিওঁ যে। কাৰণে সিহঁতি ইমান কষ্টকে কঢ়িয়ায় কাৰণে আমি সেয়া পানী নুচো। এনে কুৱা পানী লোঁ, মটৰ পানী মানে সিহঁতি লৈয়ে থাকে। কিন্তু মানে দেখুৱাই নলয় আৰু মানে আমি ধৰা ভিতৰতে থাকোঁ ন বাহিৰত আমি গামলা এক গামলা কৰি থওঁ তাৰ পৰা লৈ আহি থাকে কিন্তু মানে এতিয়া ডাইৰেক্টলি গৈ পেলাই ল'বলৈ বেয়া পায় দে চুইচটো দি দে বা পানী অকন লওঁ বুলি।
এনে সিহঁতৰ তাত হোৱাহতে একো নাই
এই আগতে তেনেকে এই ঘৰ চেঞ্জ কৰা পিছতো আমাৰ মিটাৰটো চেঞ্জ কৰা নাছিলে নহয়। তেতিয়ালৈকে তাতে আছিলে তেতিয়া খুব ল'লে তাৰপিছত এতিয়া আমি মিটাৰটো লৈ আহিলোঁ যে ইয়ালে। এতিয়া নোলোৱা হ'ল মানে লাজ পাই আৰু।।
লাজ পায়টো।
ময়ো নকওঁ কাৰণ যেতিয়া আমাৰ মানে সিহঁতৰ নতুন। মিটাৰ যেতিয়া স্মাৰ্ট মিটাৰ লগাইছিলে পাঁচ দিন মান সিহঁতৰ তাত কানেকশ্বন আছিলোঁ। তথাপিওঁ সিহঁতে পানী বোৱাবলৈ দিয়া নাছিলে মানে আমি কষ্ট কৰি মানে একদম। কুঁৱাৰ পৰা ইয়ালে বহুত দূৰ নহয় ইমান পানী কঢ়িয়াই কঢ়িয়াই কাম কৰোঁ তেতিয়া এদিনো বোলে মটৰো কানেকশ্যন আছে মটৰৰ পৰাই পানী অকণ ধৰি ল বুলি নক'লে
উম।
সেইটো কাৰণে মোৰো ইমান অ কৰিয়ে আছোঁ।
কেইটা এতিয়া।
উম আঠটা এই নটা আছিলে আ অ মানে এই জুলাই মাহৰ পৰা নটাই আছিলে কিন্তু এটাই মানে এমাহ ছুটি লৈছে।
অ হেৰি কোন কোন কোন ক্লাছৰ
ক্লাছ ফ'ৰৰ আছে তিনটা অ থ্ৰী আছে চাৰিটা টুৰ আছে এটা এ টাতাৰপিছতে ই টেনৰ আছে এটা।
টেইনৰো কৰিছা নি?
হা?
মানে চচিয়েল চাইস সবো নে মে চে পঢ়াইছে
অঐ মেথছ পঢ়ুৱাই মই মানে ইমান ৰিক্ক ল'ব নোৱাৰো মানে মই পাৰিম কিন্তু মানে এ সিহতি ন ইিহঁতি মোক চান্সটো দিলেহে মই চান্সটো ল'ব পাৰিম ন কিু সিহতি ভাবে এই আৰ্টছৰ ছোৱালী কেনেকে ম মেটচ পঢ়াব বুলি
এই নাই সেইটো তুমি নকৰিবা মানে
আৰু ময়ো ৰিক্স লবলৈ বিচৰা নাই মানে কাৰণ বহুত দিন কেব পৰি গ'ল ন।
ক্লাছ টেন নমাৰ হয় নাই
উম, উম, সেইটয়ে আৰু পইচা পাতি দি পঢ়াব এটা ফিউচাৰ কাৰণে পঢ়ুৱাব ন সেইটো কাৰণে মই মেটচ টো ইমান ৰিক্স লব নিবিৰাৰো কিন্তু মোৰ বহুত মন আছে পঢ়াব কাৰণ মোৰ ৰিভাইজ কৰিব মন আছে
এ তুমি ৰিভাইজ কৰিবলে তুমি কিতাপ এখন আনি লবা তাৰপৰা ৰিভাইজ কৰি থাকিবা।
এনে সময় আছে আই মোৰ।
নহয় ইভেষ্ট কৰিবলৈ হ'লে তেনেকেই কৰিব লাগিব প্লাষ্ট ন ষ্টুডেণ্ট ত ধ মেচ পে
অ 'সেইটোয়ে ৰ সেইটো হয় সেইটো কাৰণে মোৰ নাই এতিয়া ইংলিছ গ্ৰামাৰ ইংলিছ আৰু চচিয়েল চাইঞ্চ
এতিয়া হেৰি এইটো কি ক্লাছ টু ক্লাছ ফৰ সেইবিলাকক মানে কি পঢ়ো? প্ৰথম পা পঢ়োনে তাৰে
অ সিহঁতৰ চাবজেক্ট কিমান আকৌ এ ইংলিছ ই ই ভি এছ মেথছ ইংলিছ গ্ৰামাৰ তাৰ পাত জি কে তাৰপিছত হিন্দী আছামিচ কম্পিউটাৰ চাইন্স আৰ্ট মানে ঢেৰ আট হা? ই ইংলিছ মিডিয়াম ৰয়েল একাডেমি এক্ৰ একাডেমী লুমিনাছ একাডেমী
অ সিহঁতৰ চব সেইবোৰ ইংলিছৰ অ ইংৰাজী নহয় জানো
চব ইংলিছত মেথছ ইংলিছত চ'চিয়েল চাই মানে ই ভিএছ চি ইংলিছত ত অ, উ, ছাইন্স ইংলিছত হিন্দী ইংলিছ অে হিন্দী ইংলিছত হিন্দী আৰু আছামিচটো বেলেগ কম্পিউটাৰ চাইন্স ইংলিছত।
উম।
তাকে তোমাৰ বা আহিছিলে নহয় গ'লগে নে কি?
উম, গ'ল কেতিয়াবাতে গ'ল। যোৱা দেওবাৰে গৈছে চাৰ দিনমান থাকিলে কিন্তু মই দিনও ভালকে লগ নাপালো
অ, ' কেলে? কেলে লং নাপালালা কেলে লং নাপালা?
এ হেৰি উম, সোনকালে গুচি গলগে তাইও অফিচৰ কামতহে আহিছে। চছিলিলে
অ 'এতিয়া সেই ডিউটৈ গৈছে নে ঘৰলে গৈছে?
তাই দিউতিলে গ'ল
অ, '
ভিনিহি গৈছে আজি।
তাই তালে
অ, '
উম, এনে ৰোম ভাড়া চোম ভাড়া এনে ৰোম ভাড়া চোম ভাড়া কিমান?
ছহেজাৰ মানে ছহেজাৰ লয় এ মানে সিহতি নিজে নি খাই বেলেগক দিব পৰাকে নহয় আৰু নিজে চলি থাকিব পৰা গাহে চহৰত
তাকেহে কেইজনী থাকে এজনী নে।
অ' অকলে থাকে।
অকলে থাকে ছহেজাৰ
অঁ।
ঠিক হৈছে। মানে সেইবোৰ তাত আকৌ পাবলৈও দিগদাৰ নহয়।
অঁ।
তাৰপৰা সেই ভাত এই মাটি মাহৰ আঞ্জা।
অঁ অঁ।
কেৰেলা আলু ভাজি।
অঁ।
মায়ে কি কৰিছে এতিয়া?
বহি আছে ন মাও সেয়া গা ভাল মোলে ফোন এটা আহি আছে দেই। তুমি ইয়াতে এইটো ফোন কাটি নিদিবাচ মানে মই ৰিচিভ কৰি লও।
ৰবা অকমান পিচৰিছে মানে টাইমটো চোৱাচোন শুনিছা নে?
হেল্ল' শুনিছা নাই?
কাতিলা নেকি?
কাটিলো। মানুহজননে তিনি - তিনিবাৰ মান ফোন কৰিছে খুৰাহঁতক বিচাৰি।
উম, খুৰাহঁতেও বিচাৰি।
কাটি-কাটিলো মই খুৰা আছেই নাই বুলি কলো গম নাপাও বুলি কলো। মানে মই এতিয়া ঘৰৰ পৰা আনি পেলাক খুৰাক খুন্দিবলৈ মোৰ কাম নাই আৰু। ঘুৰি নাইে বাৰু এ নহয় এতিয়া আকৌ মই কলত ৰাখিবেললৈ মই কথাটো কৈ দিম বাৰু কি - কি কবলৈ গৈছে কিন্তু মই এতিয়া ফোনটো নিয়া তাত দি গৈ দিব লাগে। দে নাই।
উম, সিহটো হলে আজিকালি নোযোৱাই নেকি?
এ যাও কিন্তু এতিয়া তোমাৰ লগত পাতি আছো ন মোৰ এইটো কল বেছি ইম্পৰ্টেণ্ট হয়।
উমহু,
এতিয়া মই সেইটো পোৰা দৌৰি গৈ তাত দিবলৈ নাই আৰু।
উম,
ম যাম মানে একাৰে সীমিত সংখ্যক নগলে নোহোৱাতহে যাম
সেইটোয়ে এনেই গৈ ধৰ বহি থাকিবলৈতো কাৰ কাৰো সময় নাই।
কাৰু সময় নাইও কোনো উম, হেৰি জেঠাইকৰ ঘৰলে গ'ল।
ভাইটিৰ পুৰা ভাল হ'ল নহয়।
উম-উম।
উম,
কিবয়া ভাল হ'ল আমাৰ ঘৰহে বেমাৰ নাছে।
অহ ', অ পাহি হ'ব দিয়া মই এই দোকানলৈ আহিছে।
অ হ'ব দিয়া।
উৱা